হেল্ল' নমস্কাৰ ক'ত আছে আপুনি? মই এইয়া এপাক ওলাই আহিছোঁ।
উ অ', মই তোমাৰ এইয়া ঘৰতেই গৰু চৰুখিনি বান্ধি পেলাই এই আগফালে এনেই বহি আছোঁ গৰু চৰু জগা কিছুমানে।
অ', অ', অ', মই এনে মই এনে চাহ অকণ খাই পেলাই এনে ৰাস্তালে অকণ ওলাই আহিছোঁ। খোজ কাঢ়ি, কি গৰম আৰু ঘৰডালত কি সোমাই থাকিবা।
উম, উম।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
বাকী বুহতৰ খবৰ-খাতি ভালেই?
ভাল, ভাল, ভাল, তোমালোকৰ?
ভালে ভালে আমাৰো ভালেই।
উম।
এতিয়া তোমাৰ মহৰ খুটি আছেনে?
এতিয়া মহ খুটি আছে বাৰু।
উম, উম।
মোৰ দুটামান বেছিলো নহয় এতিয়া মই।
অ, মোৰ তোমাৰ গৰু খেতি গৰু খুটি আছে বাৰুতে
উম, উম।
এ বহুত মান বহুত কষ্ট হয় আৰু মানে পোৱালি-ছোৱালী ৰখা নাই মানে নিজে চাওঁ নিজে চৰাও গৰু-চৰু আবেলিলে ঘৰলে আনো।
উম, সেইটো অলপ কষ্ট হ'বই আৰু পু পুহিচা যেতিয়া কষ্ট হ'বই আৰু।
মানে তোমাৰ তো আপোনাৰ হেৰি তাত ৰাখিছিলোঁ এতিয়া তাত পানী হৈ গ'ল যে পানী বাঢ়ি গ'ল এতিয়া। খুঁটিত মানে এতিয়া পানী চানী পানী হৈ গ'ল এতিয়া তাত কেনেকৈ সেইকানে মই আজি দুসপ্তাহ হ'ল গৰুখিনি মানে ঘৰলৈ লৈ আহিলোঁ।
অ'।
আমাৰ ঘৰত আনি পেলাই এতিয়া ঘৰতে ৰাখোঁ তাছত সন্ধিয়া মানে তো-আপোনাৰ ৰাতিপুৱা মই হেৰিলে লৈ যাওঁ।
অ'।
সিফালে লৈ যাওঁ সিফালে চৰাওঁ তাৰপিছত আবে ঘৰলে লৈ আহোঁ, তেনেকৈ
সেইটো কৰিবই লাগিব এতিয়া পুহিচা যেতিয়া অলপ কষ্ট কৰি ঘাঁহ, বন খুৱাবই লাগিব এইখিনি।
ঘাঁহ, বন খুৱাবই লাগিব সিহিঁতৰো পেট এটা আছে উম। সিহিঁতৰো পেট এটা আছে আমাৰো এতিয়া আমি যেনেকৈ দুদিন ভাত নাখালে বা এদিন, দুদিন বাদ দিয়াচোন তুমি আপোনাৰ এবেলা ভাত নাখালে আমাৰ কেনেকুৱা লাগে?
সেইটোয়ে এতিয়া ভোক লাগিব সিহিঁতৰতো ভোক লাগে এতিয়া ন? সিহিঁতৰো জীৱ এতিয়া আমি, আমিও জীৱ
অ', অ', এতিয়া যেনেকুৱা আপোনাৰ আমি যেনেকৈ ভাত খালেহে কাম কৰিব পাৰিম হয়নে?
অ', সেইটোৱে সিহঁতে এতিয়া ভাল কিবা বস্তু চস্তু খাই থাকি
অ', গাখীৰ, গাখীৰ ভালকে দিব পাৰিব, অকণমান কষ্টকে দিব লাগিব যে, আমি অকন ভালকে, ভাল মোটা খাদ্য এটা খালে ভালকে দুঘন্টা কামটো বেছিকে কৰিব পাৰিম।
উম।
কিন্তু সেনেকৈ আপোনাৰ ভালকে অকমান ভালকে খালে, সিঁহিতয়ো তেনেকৈ গাখীৰটো অকন বেছিকে দিয়ে।
অ'।
সেইবিলাকে আৰু সেনেকৈ চলি থাকিব হয়, আৰু। সেয়া কৰি চলি, আপোনাৰ গৰু উ চল্লিশটা মান আছে পোৱালি আছে বিশটা মান সৰু সৰু পোৱালি।
অঁ অঁ
পোৱালি খিনি আপোনাৰ ম নিনো চাপৰিলে দিগদাৰ হয় মানে এই গাড়ী চাড়ী বিলাকৰ আগত পৰেজে, সেইকাৰণে পোৱালি অ অঁ ডাঙৰখিনি লৈ যাওঁ তাৰপিছত আপোনাৰ পোৱালী ছোৱালীখিনি ঘৰতে থওঁ আৰু। মানে আপোনাৰ খেৰ চেৰ খুৱাই মেলি ঘৰতে ঘাঁহ চাহ খুৱাই মেলি দেউতাই অলপ ঘাঁহ চাহ কাটি পেলাই মানে খোৱাই বোৱাই
অঁ সেইটোয়ে অ সেনেকে কৰিবই লাগিব, কৰিব লাগিব এতিয়া আছে যেতিয়া, উম-
বাকী মই আপোনাৰ মৌ মানে খুটি মানে মৌ বনাম বুলি ভাবিছো গৰু মই একেলগে।
উম।
মানে এইফালে মহ'ৰ সুধি বনাম এইফালে আপোনাৰ গৰু খুটি বনাম।
উম উম উম।
আপুনাৰ মোৰ এতিয়া কেনেকুৱা দাম চলি আছে?
তুমি এতিয়া পোৱালিৰ পৰা আনিল পোৱালি পৰা আনিলে অকন কম হ'ব ডাঙৰত আনিলে তুমি অকণ দাম বেছি পাবা মানে পইচা বেছি লাগিব।
না আপোনাৰ মই এতিয়া যদি মাইকী দুজনী ধৰ ভাল ভাল মোৰ এহালত দুজনী মাইকীত কিমান মান পৰিব?
মাইকী এহালত হা হা
মাইকী এহালত একমান পৰিবনে?
উম পাৰে অলপমান কম লবও পাৰে,
আশী মান
মাইকী যেতিয়া
অ আশী মান
আশী নব্বৈ মান পৰিব।
অ মতাটোতো একৰ ওপৰত একৰ ওচৰত পৰে মতা দুহাল ন?
একৰ ওচৰত।
উম। মানে মই এতিয়া আপোনাক শুনক এতিয়া মই আপোনাৰ মানে মই এনেকুৱা ম'হ কিনিম যাতে পিছলে মোলে যাতে বাঢ়ি যাওক।
অ অ সেইটো হয় বাৰু তুমি এতিয়া পোৱালিও আনিব লাগিব, ডাঙৰ এনেকা মাইকী এজনী আনিলেও হৈ যাব।
মানে এতিয়া মই আপোনাক কেইটামান আনিলে দছটামান যদি পোৱালি আনো, তেতিয়া উঠিম নে?
অ তেতিয়া অ পিছলৈ হ'বগৈ বাৰু তুমি আ মাইকী চাই আনিব লাগিব। এ মাইকী ছটা আনিলে মতা এনেকা হা চাৰিটা তিনিটা এনেকে আনিলে হৈ যাব।
অ মাত ধৰ মতা ধৰ সাতটা মাইকী সাতজনী মান আনিলো শুনা তাৰপিছত মতা ধৰ তিনিটা আনিলো
অ।
তেতিয়া ধুনীয়াকৈ খোৱাই বোৱাই ডাঙৰকৈ ৰাখিলে তেতিয়া হ'ব চাগৈ ন?
হৈ যাব হৈ যাব।
অ এনেই আপোনাৰ ম'হ কেইটা আছে?
মোৰ ম'হ বৰ্তমান পঁচিশটা মান আছে।
অ কষ্ট হয় ন ম'হত?
পোহিছো যেতিয়া কষ্টটো কৰিবই লাগিব।
অ।
সেইটোয়ে এতিয়া এয়া গাখীৰ নহলেও কৰপৰা দিব ঘাঁহ বন খুৱাব লাগে সদায় ৰাতিপুৱা চাপৰিত লৈ যাব লাগে। তাতে খুটি আছে ন এতিয়া ম'হৰ খুটি আছে তাতে।
আপোনাক আপুনি তাতে ৰাখে নে নে ঘৰলে আনে?
নাই নাই মই ম'হৰ খুটিত ৰাখো। ঘৰত নানো মানে এতিয়া ম'হ এতিয়া বেছি আছে ন এতিয়া। এই মাজতে কেইদিনমান এ দুটামান ম'হ বেচিলো বাৰু।
অ আপোনাৰ এতিয়া হেৰি এতিয়া গৰুজনী আনিব পাৰি লৈ তাৰপিছত ম'হ হ আনি গাঁৱলে আনিব নোৱাৰি আকৌ ক'ৰবাত মানুহ-চানুহ দেখিলে যদি খুচি দিয়ে। আপোনাৰ লাগিব আপোনাৰ অ আপোনাৰ তাৰপিছত লাগিব লেঠা।
উম।
সেইকাৰণে ম'হতো মানে আনি
এনে ঘৰত ননাই ভাল আৰু।
উম। আপোনাৰ হেইফালে পানী হোৱা নাই মানে?
পানী হোৱা নাই বৰ্তমান এতিয়ালৈকে।
উম, এ অ এনেই এতিয়া খুটিত টো মানুহ-চানুহ কোনো নাই নে আছে?
মানুহ এতিয়া খুটিত নাই এতিয়া মানে বৰ্তমান পানী অলপ বাঢ়িছেতো।
অ।
সেইকাৰণে এতিয়া মানুহ নাই এতিয়া।
উম। এনে আপুনি ৰাতি যায় নে নাযায়?
ৰাতি মই কেতিয়াবা যাওঁ, ৰাতিপুৱা মই ডেইলি যাওঁ।
অ। ৰাতিপুৱাতো সোনকালে যাব লাগে চাগৈ?
ৰাতিপুৱা মই চাৰিটা মানতে যাওঁ এতিয়া গৰম দিন ন সোনকালে পোহৰ হৈ যায়।
সোনকালে খুলি মেলি আকৌ এৰি দিয়ে চাগৈ?
এৰি দিও ধুনীয়াকে ঘাঁহ-বন
উম, আকৌ সন্ধিয়া দিনটো মানে তাতে থাকে আৰু ৰাতিপুৱা।
দিনটো তাতে থাকো আবেলি সময়ত হে ঘৰ অহা হয় সন্ধিয়া টাইমত। অ বান্ধি-বোন্ধি অ আহো আৰু আকৌ পিছদিনা ৰাত তিপুৱা যাবলৈ হয়ে আক।
সেয়া কৰি চলি থাকিব লাগিব আৰু কি কয় ন? উম। বাকী আপোনাৰ আপোনাৰ বিয়া পতাটো দুবছৰ মান হ'ল চাগৈ ন?
বিয়াপতা দুবছৰ নাই মোৰ পাঁচ, ছবছৰ মান হৈছে।
অ বাকী ল'ৰা-ছোৱালী?
লৰা এটা ছোৱালী দুজনী।
অ।
আপোনাৰ?
মই আপোনাৰ নাই বিয়া পতা এবছৰ হৈছেহে। উম। সেই এইবিলাক এতিয়া ভাবিব লাগিব আৰু।
কেতিয়া মানে বিয়াখন পাতিব?
নাই বিয়া পতা হ'ল ল'ৰা ছোৱালী নাই এবছৰ হৈছেহে আপোনাৰ
অহ
এবছৰ পিছতেহে আৰু
ছোৱালী ঘৰ ক'ত
আপোনাৰ মই আপোনাৰ বিয়া হেৰি পৰা পাতিছিলো ঢেকিয়াজুলী
অহ‌ অ ঠিকে আছে
উম এনেকৈ তেওঁ তেওঁ আপোনাৰ ঘৰতে থাকে গৰু চৰুবিলাক অলপ দানা চানা দিয়ে উম এতিয়া এনেইটু আহিছে কৰিবই লাগিব হয় নে নহয় উম তেওঁ বাৰুতে অলপ আপোনাৰ কাম কৰ সিহতেও বোলে হেৰি আছিলে আগতে এনেক গৰু চৰু কি
উম সেইটো হয় বাৰু
অলপমান
এতিয়া আপুনি বিয়া পাতি আনিলে এতিয়া যদি একো যদি নকৰে যদি ঘৰতে যদি বহি থাকে উ
এতিয়া নহ'ব নহয়
এতিয়া মাহঁতে মোক ক'ব কি ছোৱালী চাই বিয়া কৰিলি সে কৰিলি এনেকৈ কব তেতিয়াও
অ সেইটোৱে অকল অকল কাম কাম কৰা বুলি নহয় মৰম চেনেহটো লাগিব মা দেউতা মৰম কৰাটো লাগিব উম অল অকল যে তুমি কাম কৰিবলৈ আনিলা আনা যেতিয়া সেইটো হ'লে নোহোবো
নহ'ব চব ফালৰ পৰা মানে আপোনাৰ ভাল হ'ব লাগিব উম চব ফালৰ পৰা চাই আনিব লাগিব স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব ব্যৱহাৰ পাতি ভাল হ'ব লাগিব দুটামান দুটামান ঘৰত মানুহ মানুহ আহিলে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কি কথা কি নাই
সেয়াক চ ব হৈ লাগিব আৰু উম এতিয়া পিছে আপোনাৰ ৱাইফে কি কৰি আছে
এতিয়া আপোনাৰ ভাত বনাই আছে
অ অ খানা কি
খানা আপোৰ আজি আজি এ মই চাব চাপৰিৰ পৰা আপোনাৰ কচু পুলি আনিছিলো
হম
তেওঁ এই দিনতে তেওঁ তে বোলে হেৰি মাছ লৈছে চাগে মাছেইদি বনাব বুলি
অ অ মাছ আনিছে ন
উম
উম
বাকী দেউতাহোন আছেতো একো মাহোঁতে আছে বহি আছে ঘৰতে এ মাহঁতে ভাত চাত বনাব নিদিয়ে আৰু তেওঁ তাইে বনায় আৰু ধুনীয়াকৈ
উম উম বনাবই লাগিব ন সেইটোয়ে
এতিয়া মা দেউতাহঁতে ক'ত তেতিয়া সিমান কৰিব নিদিয়ে মানে আওঁ
উম সেইটোৱে
উম, পিছে এদিন আহিব আমাৰ ঘৰৰ ফালে
যাম যাম নিশ্চয় যাম
আপোনাৰ ৱাইফকো লৈ আহিব ল'ৰা ছোৱালী লৈ আহিব এদিন ন।
অ হ'ব দিয়ক যাম যাম পৰিয়াল
উম,, পাৰিলে আপোনাৰ মাহঁতকো লৈ আহিব দেউতাহঁতকো লৈ আহিব এপাক।
লৈ যাম যাম যাম নি কাম নাথাকিলে লৈ যাম বাৰু মই মইতিয়া মে টাইম পোৱা নাই এতিয়া ধৰা এয়া বেলেগ মানে কাম কৰিছোঁ ন এতিয়া সেইকাৰণে অলপ টাইম মানে সময়টো ওলালে মই যাব পাৰিম আৰু তেতিয়া
উম, এদিন পাৰিলে ময়ো যাম আপুনিও আহিব ফাৰ আপুনি আহিব তাৰপিছত মই যাম এদিন।
তেনে ময়ো ব যাম বাৰু।
উম, কোনদিনাখন আহিব দুদিন তিনদিন মানৰ আগতে জনাব।
ম মই ফোন কৰিম দিয়ক উম।
বাকী আপোনাৰ ম'হৰ গাখীৰ চাখীৰ কৰ'বাত দিয়ে নে?
গাখীৰ এতিয়া মই চাপ্লাই দি আছো বাৰু।
অ, আপুনিতো অ চাগৈ আপোনাৰ ঘৰতে চাগৈ আহি পেলাই লৈ যায় চাগৈ আপুনিতো ৰাতিপুৱা সোনকালে ওলাই যায়।
অ অ আমাৰ ঘৰৰ পৰাই লৈ যায় ঘৰৰ পৰাই লৈ যায় চবে নিয়ে এতিয়া কেতিয়াবাতো অকণ মোৰ অকন বেলেগ ডিউতি জেগাত পৰি সেইফেলেও মানে দিও চাবকো দিও অলপমান, সেনেকে দি থাকো আৰু।
অ হেৰি পৰা নিয়ে চাগৈ খুটি পা নিয়ে খুটি দা চাগৈ খিৰাই।
খুটিত খ খ খুটি বা খীৰাই মই ঘৰলৈ আনো। ঘৰ ঘ ঘৰলে আনি পেলাই ঘৰৰ পৰাই চবে লৈ যায় আৰু। আপোনাকো লাগে লে কব, কিবা সকাম চকাম পাতিলে তাৰ পৰা গাখীৰ চাখিৰ দৈ চৈ লৈ যাব পাৰিব।
অ মই কম দিয়ক। আপোনাকো কব দ গৰু গাখীৰ চাখিৰ লাগিলে।
অ', হ'ব হ'ব কম কম। এতিয়া আমাৰ আছেই যেতিয়া আৰু কি কব লাগে কওকচোন হ'ব দিয়ক মই আপোনাৰ গৰু গৰু গৰু গাখীৰ লাগিলে। কম দিয়ক।
উম উম এতিয়া আপোনালোকৰ আমাৰ মানে গাখীৰ গাখীৰ আৰু
হা হা
আপোনালোকৰ আমাৰ বোলো গাখীয়ে গাখীৰ আৰু
সেইটোৱে
কি কৰিব প সতে কিমান গাখীৰ খাব।
অ সেইটোয় এতিয়া সকাম চক পাতিলে গাখীৰ দৌ চুই লাগে ন কিছুমানক এয়া ধে লাগিলে কব আৰু উম উম